হেল্ল',
অ, এয়া চৌনা দাস হয় নে?
অ, মইয়ে ৰবা।
অ', অ', বাইদেউ মই মাৰুতি ডিলাৰৰ পৰা ফোন কৰিছিলো আপোনাক।
হ, আচ্ছা কওকচোন?
বাইদেউ আপুনি যোৱা পৰহি আমাক কাৰ স্বৰুমলে আহি কিনে কাৰৰ ইনকুৱেৰী কৰিছিলে হয়নে? এতিয়া বাইদেউ কওকচোন আপুনি কেতিয়ালৈকে কাৰখন ল'ম বুলি ভাবিছে?
অ, মই এতিয়ালৈকে ভাবা নাই মই মানে আৰু বেলেগ শ্বৰুমতো গৈ পিনে চাই আছো মই মানে এতিয়া ভালদৰে গাড়ীবোৰ চাইহে আছোঁ ৰবা মানে মই মানে ইমান ভালদৰে এতিয়ালৈকে ভাবি পোৱা নাই মই ডিচাইড কৰিমহে কৰা নাই ৰব ৰ'ব।
পিছে বাইদেউ কিয় আপুনি এতিয়ালৈকে ডিছাইড কৰা নাই আমাৰ বহুত ভাল- ভাল গাড়ীৰ কালেকচন আহিছেটো নত আপুনি এবাৰ ভাবক আমাৰ কাৰবোৰ কিমান ধুনীয়া- ধুনীয়া আহিছে আপুনি ভাল কাৰ পাব।
ন' মই জানো মই বুজিছোঁ কিন্তু মই মানে এতিয়া এইটো ভাবিছোঁ যে এতিয়া মই আক আৰু বেলেগ চাই- চাই আহো মানে।
কিন্তু বাই হয়-হয় মেম। বাইদেউ শুনকচোন আপুনি যদি বিচাৰে আপোনাক বহুত ভাল দামতে ভাল গাড়ী দিব পাৰিম আমি। আপুনি বেলেগ কাৰ শ্ব'ৰুমত চাবলৈ যাবলৈ কোনো প্ৰয়োজনেই নাই। আপুনি এবাৰ আকৌ আহক আহি কিনে ভালকৈ কাৰ বিলাক চাই যাওক আপোনাৰ ভাল বিচৰা মনে বিচৰা বাজেটটোত এখন ভাল গাড়ী পাব। সঁচাই কৈছো আপুনি মাৰতিৰ লগত জড়িত থাককচোন আপুনি আহক এবাৰ। শ্বৰুমলৈ।
না মই বুজিছো এতিয়া আপোনাৰ কথাটো মই বুজিছো অ, আপ আপুনি আপোনাকো মই গম পাইছোঁ আপোনাৰ পৰিস্থিতিটো কেনেকুৱা চলি আছে। এতিয়া চাওক আপোনাৰো কাম হয় এইটো আপুনি কব লাগে কিন্তু চাওক এতিয়া মই আপোনালোকৰ শ্ব' ৰুমত গৈ পিনে গাড়ী চাইছো হয় কিন্তু এতিয়া মইতো এনেকুৱা নহয় যে আপোনালোকৰ পৰাই ল'ম মোৰ হ'ব পাৰে মোৰ ভাল হ'বও পাৰে আপোনাৰ আপোনালোকৰ গাড়ী কেইখন মই কেতিয়াও নকওঁ আপোনালোকৰ গাড়ী কেইখন বেয়া বুলি কিন্তু মই এ তোও নকওঁ যে মই এতিয়া আপোনালোকৰে চবচে ভাল সেইকাৰণে মই আপোনালোকৰ কেইখন চাই আহিছো মোৰ তাৰে এখন ভাল লাগিছে। কিন্তু এতিয়া চাওক এতিয়া মই এতিয়া বাকীবোৰো চাব বিচাৰিছো বাকী কোম্পনীৰো চাব বি - বিচাৰিছো ব্ৰেণ্ডৰ আৰু লগতে বাক কি বেলেগ গাড়ীও চাব বিচাৰিছোঁ তো মই সেইখিনি চাই লওঁ আৰু হ'ব পাৰে আপোনালোকৰ খনো মোৰ - লাষ্টত শেষত মই আপোনালোকৰ খনো ভাল লাগিব পাৰে ন সেইটো বাবে মই - তাতে যাই পিনে চাই আহিম।
বাইদেউ চাওক - আমাৰ মাৰুতি ডিলাৰ হল আটাইতকৈ ভাৰতবৰ্ষৰ ডাঙৰ এটা ডিলাৰ ইয়াতে কম - হে কম বছৰৰ ইয়াতে - দহ এশ কোটিৰ অধিক গাড়ী বিক্ৰী কৰে আমাৰ লগত কাষ্টমাৰ ক্রৰৰ ক্ৰৰৰ কাষ্টমাৰ জড়িত হৈ আছে আপোনাৰ সেইবাবে আপোনাক আমি বিশ্বাস দিব পাৰো যে আমাৰ মাৰুতি চুজুকি আপোনাক বহুত ভাল বেণ্ডৰ গাড়ী দিব আৰু তাতছে ডাঙৰ কথা ইয়াতে যিহেতু এইবাৰ অক্টোবৰ মাহ চলি আছে আপোনাৰ ইয়াতে বিগ বিলিয়ন - চেল অফাৰ চলি আছে, আপুনি ইয়াতে যদি আপুনি কাৰ কিনে দহ লাখৰ ওপৰত - আপুনি এখন কুপন পাব য'ত নেকি আপুনি আশি পৰ্যন্ত - পাৰ্চটিছ আপুনি অফাৰ পাব পাৰে, আৰু আপুনি - এটা ভাল গিফ্ট পাব পাৰে আপোনাৰ গাড়ীখনৰ লগত। আৰু কম চে কম আপুনি চাৰি বছৰৰ কাৰণে এটা ফ্ৰী ডেলিভাৰী পাব, যিটোত আপোনাৰ গোটেই - খিনি মেইন্টেনেচ কৰা হ'ব আপোনাৰ। টাইয়ৰৰ পৰা ধৰি লৈ কিনে আপোনাৰ একেবাৰে বেৰেল গেট ওপৰৰ একদম এণ্টেনাডাললৈকে - কিন্তু বাইদেউ প্লিজ আপুনি আমাৰ কাৰো লগত আমাৰ ডিলাৰৰ লগত আপুনি জড়িত হওঁক আমাৰ আলহী হওক আমাৰ মাৰুতি চুজুকি আপোনাক বহুত বেছি ৰিকুৱেষ্ট কৰিছো বুজিছেনে বাইদেউ
অ বুজিছো মই চাওঁক আপোন ছিটিও হব পাৰিছোঁ আৰু বুজিও পাইছোঁ যে আপোনাৰো মানে বাধ্য আপুনি এনেদৰে আপোনাৰো কোম্পেনীৰ লগত আপুনি জড়িত হৈ আছে লগতে আপুনি ক'বও লাগে গ্ৰাহকক তেনেকুৱা কিন্তু চাওঁক দাদা আপুনি বুজি চাওঁক মোৰ কথাটো মই মানে এতিয়া ডিচাইড কৰা নাই হা মই মানে এতিয়া বাকী শ্ব'ৰুমবোৰতো মই চাব বিচাৰিছো সেইটো বাবে মই ভালদৰে চাই লওঁ গোটেইখিনি গাড়ী গোটেই গাড়ীকেইখন চাই মেলি আপোনাৰ যদি মোৰ ভাল কতো নালাগে মই নিশ্চয় আপোনাক এশ শতাংশ আপোনাক মই মানে আপোনাক ভৰসা দিব পাৰোঁ যে আপোনালোকৰ শ্ব'ৰুমতে মই যাই পিনে আপোনাৰ পৰাই মানে ল'ম দিয়ক গাড়ী
নহয় নহয় বাইদেউ আপুনি একেবাৰে ভুল বুজিছে আপোনাক মই হাড্ৰেড পাৰ্চন্ট আপোনাক মই বিশ্বাস দিছো যে আপুনি এবাৰ আহিলে আপুনি নেক্স বেলেগ শ্বৰুমত যাবৰ কাৰণে আপোনাৰ ইচ্ছাই নাযাব এইখিনি গেৰাণ্টি আপোনাক মই দিছো আপুনি মোক বিশ্বাস কৰিকিনে আপুনি এবাৰ আহক আপোনাক মই খুব কম দামতে এখন গালৰ মানে ভাল কালাৰৰ গাড়ী এখন আপোনাক মই অ'নাৰশ্বিপ দিম আপোনাক
বুজিছো মই মই মই বুজিব পাৰিছো কিন্তু চাওঁক মই আপোনালোকৰ যোৱাকালি মই গৈ আহিলোঁ ন আপোনালোকৰ শ্ব'ৰুমত ত' মই চাইছো গাড়ী কেইখন খুব ভাল লাগিছে মোৰ তাতে জিমনিখনো দেখি ছো তাৰপিছত আৰু চুইফট এনেকে বহুতখিনি গাড়ী দেখিছো এ বহুতখিনি আৰু মানে মই এতিয়া নামো পাহৰিছো দিয়ক। চোন আৰু
যোৱাকালি আপুনি গৈছিলে যোৱাকালি মই ডিউটিত নাই না অহা নাছিলো সেইবাবে আপুনি মোক লগ নাপালে। যদি মোক লগ পালে আপোনাক মই চিউৰিটি দিব পাৰো যে আপোনাক মই ইমান ধুনীয়া গাড়ীখন দেখুৱালো হয়। গম পাইছে আপুনি খালি ফিক্স কৰি ললে হ'ল। বুজিছে?
উম বুজিছো বুজিছো মই কিন্তু মই মানে মই চাওক আপুনি নাছিল হয় মই বুজিছো কিন্তু হ'লেওতো আপোনালোকৰ শ্ব'ৰুমতেই মই গৈছো, আপোনালোকৰ শ্বৰুমত গোটেই কেই খন কাৰে মই চাই আহিছো আৰু দাম বোৰো মই চাই আহিছো। ত' এতিয়া মই গম পাও কোনখন গাড়ীৰ কি দাম। এতিয়া মই চাওক মোৰ বাজেট এটা আছে এতিয়া সেই বাজেটটোৰ ভিতৰত মই যদি আৰু বেলেগত সেই বাজেটটোৰ ভিতৰতে মই আৰু ভাল আপোনালোকৰ মানে ব্ৰেণ্ডত কিয়ও বা আপোনালোকৰ শ্ব'ৰুমতকিয়ও যদি আৰু বেলেগ শ্ব'ৰুম এটাত যদি মই আৰু সেই বাজেটটোত বহুত বেছি ভাল এখন গাড়ী পাওঁ, মই কিয় আপোনাক উ
মই আপোনাক ৰিকুৱেষ্ট কৰিছো মোৰ মাহ শেষ হব ধৰিছে মই মোৰ নিজৰ কিছুমান ইন থাকে, গোল্ড থাকে, তাস্ক থাকে সেইবিলাক মই কমপ্লিট কৰিব লাগে। আপুনি এবাৰ বুজকচোন আপুনি যদি মোৰ গাড়ীখন কিনে আমাৰ ডিলাৰৰ কৰা, মোৰ কিমান লাভ হ'ব মোৰ পৰিয়ালটো চলিব মই পইচা পাম মই খাব পাম। আপুনি কিয় নুবুজে? মোৰ মোৰ কণ্ডিশনটো এবাৰ মোৰ ঠাইত আহি কিনে ভাবকচোন আপুনি? এবাৰতো আপুনি ল'ব চেষ্টা কৰক লৈ কেনে মোৰ গাড়ীখন মানে আপুনি গাড়ী এখন লগ মোৰ পৰা মোৰ পৰা আৰু মই ভালকৈ মানে মোৰ টাচবিলাক কমপ্লিট হ'ব মই তাত ভাল চেলাৰী পাম, আপুনি কিয় নুবুজে? মোৰ গ'ল বিলাকো কমপ্লিট কৰা সহায় কৰক। আপুনি নললে কোনে ল'ব আপোনালোকে এনেকে যদি গ্ৰাহকবোৰে আহি কিনে গাড়ীবোৰ চাই যায়। কিন্তু সিহঁতে নলয় আকৌ বেলেগ শ্ব'ৰুমত যায় বেলেগ শ্ব'ৰুমত কেলৈ যাব লাগে? যদি আপোনাৰ মনে নাছিলে আপুনি ডাইৰেক্ট মাৰুতিত কিয় লৈ গৈছিলে? আপুনি বেলেগত যাব পাৰিলে মাৰুত এইবাবে আহিছে ন কাৰণ মাৰুতি আপুনি গম পায়। মাৰুতি চুজুকি এটা ভাল ব্ৰেন্ড সেইকাৰণে আপুনি আহিছে। আপুনি লওক না মই আপোনাক গেৰান্টি দিছো যে আপুনি বিশ্বাস কিয় নকৰে মেম বুজকচোন?
চাউক এতিয়া
উঠিছে মেম।
আ
চাওক এতিয়া মোৰহে বেছি খং উঠিব কাৰণ চাওক এতিয়া আপুনি মানে সীমা চেৰাই আছে হা! আপোনাৰ চা আমি গ্ৰাহক হয় আমি লও নলওঁ আমাৰ কথা। এতিয়া আপুনি আমাৰ লগত ইমান জোৰ জবৰদস্তি কৰি ব মই এতিয়া আপোন আপোনাৰ মেনেজাৰক ফোন কৰিম। মেনেজাৰক ফোন কৰি আপোনাৰ কথাটো ক'ম মই যে মোক মানে উধাই মুধাই ধৰিছে।
মেম চাওক মেনেজাৰক ফোন নকৰিব মেনেজাৰক ফোন কৰিলে মোৰ চাকৰি খাব। মই আপুনি আপোনাক মই ফোন কৰিছো আপোনাৰ লগত মই কথা হৈছো আমি দুটাই দিছো। আপুনি গাড়ীখন ল'বই লাগিব কাৰণ মই পইচা পাম।
নহলে মই কেনেকে চলিম আপুনি কিয় নুবুজি?
আপুনি এইটো কথা যে কৈ আছে কি কথা মই আপোনাৰ এতিয়া এনেকোৱা কৰিম আপোনাৰ মেনেজাৰক ফোন কৰি পিনে নহয় আপোনাৰ কথাটো জনাম কাৰণ কিয় ইমান দেৰি ইমান দেৰিৰ পৰা মই আম চাওক আপুনি শুনক মোৰ ক থা কাৰণ ইমান দেৰি পৰা মই সহ্য কৰি আছো আপুনি কৈ আছে যে আপুনি কিনিবই লাগিব মাজত এতিয়া চাওক আমাৰো টকা পইচা এটা এটা এটা হিচাপৰ পইচা এটা থাকে ন। এতিয়া সেই হিচাপৰ পইচা খিনিত আমি বেষ্টৰ পৰা বেষ্ট এখন গাড়ী বিচাৰো আমি ইমান হাই ক্লাছৰ মানুহ নহয় আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহ হয়। ত আমাৰো এটা এটা জমা ৰাখি এটা ধন থাকে ন সেই জম জমা ধনেৰে আমি এখন সপোনৰ গাড়ী ল'ব বিচাৰো
ঠিক আছে বাইদেউ আপুনি মাৰুতি ভিক্টৰিছ নতুনকে যে লঞ্চ হৈছে সেইখনৰ নাম শুনিছে নে মোক কওকচোন।
অ মই কালি যাওতে মই চাই আহিছো ভাল হৈছে ভাল লা
টো বৰ ধুনীয়া আপোনাৰ পচন্দ হৈছে নে এনে।
মোৰ পছন্দ হৈছে কিন্তু মই কব বিচাৰিছো
যি হ'ল হৈ গেলক আপোনাৰ পচন্দ হ'ল এতিয়া আপুনি আহক আপোনাৰ নামটো ফিক্স হল মা লক্ষ্মীৰ আপোনাৰ ডকুমেন্ট ৰেডি কৰো আপুনি কাইলৈ আহক। আৰু গাড়ীখন লৈ যাওক বৰ ধুনীয়া গাড়ী একেবাৰে কম দামতে দিছো আপোনাক পোন্ধৰ লাখ টকাত দিছো আপোনাক মই ধুনীয়া এক্সেঞ্চ অফাৰো দিম তাৰ লগত আপোনাক চেভেনটি পাৰচেণ্ট লাগিলে অফ মই একদম ডিচকাউন্ট দি দিম আপোনাৰ লগতে আপোনাক এটা ডাঙৰ কুপন দি যিটোত আপুনি পাব এটা দিল্লীলৈকে ফুৰিব যোৱা পৰ্যন্ত এটা ট্ৰিপৰ ভাড়া এটা পাব আপুনি তাতে হোটেল গাড়ী ফ্ৰী পাব বুইছ নে আমাৰ গাড়ী লও মই এই দেখিলে নে আপোনাৰ মোক কিমান খিনি অফাৰ দি দিলো এনেকে আন কোনো চ্বৰুমে নিদিয়ে মই আপোনাক পঠাই দিলো আপনি আমাৰ গাড়ীয়ে লওক মোৰ পৰাই লওক কাৰণ মই তেতিয়াহে পইচা পাম আৰু প্লিজ মেনেজাৰক নক'ব মেম প্লিজ মই আপোনাক অকমান ঘৰুৱা
যে মই চাওক এতিয়া মই আৰু কথা পাতিব নিবিচাৰো আ মই মই
মেম আপোনাৰ ইমান ইমান সোনকালে খং উঠাটো মেম এইটো জৰুৰী নহয় মোৰ আপোনাক অকণমান ঘৰুৱা টাইপ লাগিলে সেইবাবে মই আপোনাক এনেক ক'লো আপুনি বেয়া নাপাব বুইছে নে মেম
উম ঠিক আছে হ'ব বাৰু মই চাই ল'ম মই জনাম বাৰু তোমাক আপোনাক আপুনি এতিয়া ৰাখক ফোনটো মই ৰাখো
এতিয়া হ'ব আৰু
বাৰু ঠিক আছে মেম বেয়া নাপাব
নাই নাই নাই
দিয়ক ৰাখিছো দিয়ক ধন্যবাদ মাৰুতি চুযোকী লাগে ফোন কৰাৰ কাৰণে ধন্যবাদ অ চৰি ময়ে ফোন কৰিছো দে ৰাখিছো দিয়ক